হেল্ল' অ
কি খবৰ তোমাৰ?
কি খবৰ? অ' মোৰ ভালেই মানে ইমান ভালো নহয়। মোটামুটি ভাল আৰু অকমান বিষ চিষ অলপ হৈ আছে তোমাৰ।
অ' মোৰো তেনেকুৱা ইমানো ভাল নহয় ইমান বেয়াও নহয়। এ অকমান এই চৰ্দীৰ জ্বৰ হৈছিলে। এ দুদিন মানৰ আগত আজি অকনমান ভাল পাইছো আৰু।
অ মোৰ আক অলপ দিনৰ পৰা বিষ মানে ককালৰ পৰা ভৰিলৈকে বিষ। তাৰপিছতে দৰব পাতি বহুত খালো খাইয়ো মানে তেনেকে নকমে ভাল হয় আকৌ হয়। তাৰপিছতে ভাবিলো অলপ ফিজিঅ'থেৰাপি কৰাও। তাৰ কৰালো ফিজিঅথেৰাপি কৰি থাকোতে মানে ভাল পালো বাৰু যিখিনি বেছি আছিলে বহিব নোৱাৰা। থিয় হৈ বেছি সময় থাকিব নোৱাৰা সেইবিলাক মানে ভাল হ'ল এতিয়া ফিজিঅথেৰাপি কৰি শেষ হল এতিয়া আকৌ গোটেই গা বোৰ বিষাই আছে মানে কি হৈছে জানো মই ধৰিবই পাৰা নাই।
অ'। ভাল মানে ভালকে ভাল পোৱা নাই মানে তুমি ফিজিঅথেৰাপি কৰি
নাই এনেই যি ফিজিঅ'থেৰাপি মানে যিটো বিষয়ৰ কাৰণে ফিজিঅ'থেৰাপি কৰিছিলো সেইটো ভাল হ'ল। তেতিয়া মানে আকৌ থিয় হৈ থাকিব নোৱাৰোঁ বহুত সময় বা ভৰিলৈকে বিষটো যায়। এতিয়া আকৌ মানে এনেকুৱা নহয় যে মানে এটা জেগাতে বিষ নহয় এই হাততে বি ষালে ভৰিতেই বিষালে মানে য'ত ত'ত বিষাই থাকে তাৰপিছতে ফিজিঅ'থেৰাপি কৰা ডাক্তৰজনে কৈছে এইটো মানে কিবা ভিটামিন ডেফিচিয়েঞ্চি হৈছে চাগে সেইটো কাৰণে হৈছে তেনেকুৱা এনেই মানে যিবিলাক একে জেগাতে বহুত সময় ধৰি বিষ হৈ থাকে সেইবিলাকে ফিজিঅথেৰাপি ভাল কৰিব পাৰি অ'ত ত'ত বিখাই থাকিলে নো কেনেকেনো কৰিব।
সেইয়া তাকে ভাবিছো এটা হে ৰি এই কি বুলি কয় এই যে উ এ ইলেক্ট্ৰিক যে হেৰি থাকে উম মাছাজ কৰা যে এই মেচিন থাকে তেনেকুৱা এটা কিনো নেকি তাকে ভাবিছো কেনেকুৱা নো কিনিলে ভাল হ'ব মানে এই তুমি অনলাইনত অলপ চাবাচোন চাই পেলাই মোক অলপ কবাচোন কেনেকুৱা মানে হেৰি হয় মই ইমান চাইছো যদিও ইমান ধৰিব পৰা নাই মানে। কোনটো কিনি
অঁ অঁ অঁ চাব লাগিব তেন্তে মই। হেৰি তুমি কিবা উম দেখাই ল'বা নেকি আকৌ ডক্তৰক এনেকা কিবা উম এইবিলাক এক্সৰে চেক্সৰে টেষ্ট চেষ্ট কিবা, ভিতৰুৱা আকৌ বেলেগ কিবা হৈছে নেকি বেমাৰ?
নাইহোৱা চাগে বেলেগ কিবা কিনো হ'ব আৰু মানে কি উম এই অলপ মাংস পেখী বিলাক মানে হেৰি হৈ হৈ যায় মানে টান হৈ হৈ যায়। গাঁঠি লাগি যোৱা নিচিনা হয় সেইবিলাকে মানে হেৰি হ'লে মাছাজ কৰি দিলে মানে ভাল হৈ যায় হাতেৰে যদি মই পিটিকি পিটিকি থাকো এতিয়া মই ভাবিছো হা তেৰে কৰি থকাতকে যদি মেচিনটো দি যদি অলপ কৰি দিওঁ মানে, এই ফিজি'থেৰাপি কৰা ল'ৰাজনক সুধিছিলো পাৰিব বুলি ক'লে।
সেই মেচিনটো মানে ইউজ কৰিব পাৰিম বুলি কৈছে আৰু এতিয়া
অঁ অঁ।
এতিয়া যদি আৰু ভাল নাপাওঁ তেতিয়াতো ডাক্তৰক দেখুৱাবই লাগিব
এইটো কিহৰ কাৰণে হয় আকৌ এনেকে গোট মাৰি মাৰি যায়?
এই মাংস পেশী বিলাক মানে টাই ট হৈ যায় মানে টাইট হৈ পেলাই সেই জেগা খিনি মানে গাঁঠি লাগি যোৱা নিচিনা হয় মানে।
এতিয়া কি কাৰণে হয় এতিয়া ইমান নাজানো এ মানে কবই নোৱাৰো মানে এতিয়া, অঁ কোৱা।
অ, তুমিতো এইবিলাক খোৱা বোৱা বহুত যত্ন লোৱা তাৰপিছতো
অ মইতো যিবিলাক মানে বেয়া সেইবিলাক নাখাওৱে যিবিলাক ভাল সেই কাৰণে খাওঁ এতিয়া এইটো কি কাৰণে এতিয়া কি কিবা খোৱা লগত কথা নহয় এইটো যিটো হৈ আছে মোৰ
উম
তাতে মোৰ মেন'পজো হ'ল ন সেইটো কাৰণে মানে মেন'পজৰ পিছত এই মাইকী মানুহৰ মানে এনেকুৱা বহুত সমস্যা বিলাক হৈয়েই থাকে তাৰমানে এনেকে পাইছোঁ আৰু ভিডিঅ' বিলাকত উম
অ অ
সেইটো কাৰণেও মানে মোৰ এইবিলাক হৈ থাকে নেকি। তাকেই উম মানে বিচনাত পৰি থকা নাই মই কাম বন বিলাক কৰিয়ে আছোঁ। তেনেকে কিবা মানে অশান্তি এটা লাগি থাকে আৰু অ'ত ত'ত বিষাই থাকে যে কিবা হেৰি হৈ থাকে। ক'ৰবাত ভৰিতে বিষালে, হাততে বিষালে। তেনেকুৱা নিচিনা হয়, তাকে চাওঁচোন বোলোঁ সেইটো এই মাছাজ কৰা মেচিনটো। কিনি পেলাই চাওঁ অলপ দুদিন মান ব্যৱহাৰ কৰি। তেনেকে মই মানে পচন্দই কৰিব পৰা নাই। ফোনটো ল আৰু তুমি এবাৰ চাই পেলাই মোক জনাবাচোন দেই।
অ ঠিক আছে মই জনাম বাৰু। এনেই মোৰ পৰিয়ালৰ এই মানুহ এগৰাকীয়ে লৈছিলে দেই। অঁ তেনেকোৱা তুমি যিটো কথা কৈছা এনেকে মাছাৰ্জ কৰা মেচিনটো।
উম
এ তেওঁকো এবাৰ সুধি চাব লাগিব কৰ পৰা কিনিছিলে মানে উম সেইটো লিংকটো দি দিলে তেতিয়া তোমাক দিব পাৰিম। নে আকৌ দোকানৰ পৰাই লৈছিলে নেকি গম নাপাওঁ মানে মই দেখা নাই, মোৰ আগত কৈছিলেহে তেওঁক লোৱা বুলি আৰু ভাল পাইছে বুলিও কৈছিলে লৈ পেলাই মাছাজটো লৈ সেইটো দি।
অঁ অঁ অ তই সুধিবাচোন সুধি পেলাই মোক জনাবা।
অ ঠিক আছে মই সুধিম বাৰু। আৰু বাকী খোৱা বোৱাটো কৰিলা ন।
অ এই খালোঁ ভাত পানী খাই আজৰি হলোঁ।
উম আজি কি বনালা?
আজি পনীৰ খালোঁ।
অ অ
আজি মানে একাদশী যে একাদশীত আমি মাছ মাংস নাখাওঁ মানে নিৰামিষ হে খাওঁ তাৰপিছতে ভাবিলোঁ হেৰিকে আনোঁ পনীৰকে আনোঁ। পনীৰ বনালোঁ তাৰপিছত
অ এইবিলাক তুমি হেৰি কৰা ন। মানা ন একাদশী অ
উম একাদশী পূৰ্ণিমা, অমাৱস্যা, এইকেইটাত মানে আমি মাছ মাংস নাখাওঁ নিৰামিষ খাওঁ। তাৰমানে মোৰ মায়ে মানে মা থাকে যে মোৰ লগত মায়ে মানে যো তো মায়ে নাখায় কাৰণে মানে মইও নাখাওঁ আৰু সেই তেনেকে নাখাওঁতে নাখাওঁতে মানে মোৰো এতিয়া অভ্যাসে হৈ গৈছে মানে, খাবলে
অ।
মন আগতে আগতে খাইছিলো, এতিয়া মা থকাৰ পৰা নোখোৱা হ'লো যে।
উম।
উম। হেৰি কৰি। উম তোমালোকে কি খালা আজি?
আমাৰো একেই খালো খালো পনীৰে আছিলে আজি আমাৰ।
অ। আকৌ কাইলৈ আকৌ বৃহস্পতিবাৰ হ'ল, বৃহস্পতিবাৰো আমি নিৰামিষ খাওঁ।
অ অ বৃহস্পতিবাৰে তোমালোকে পাপ হেৰি কৰা ন, পালা।
উম উম এতিয়া পনিৰ আজি আনিছো কাইলৈ লৈকে হৈ যাব আৰু। অলপ বনালো উম।
উম।
তাতে হেৰি গৰমত বৰ বেছি মাছ মাংস খাবও মন নাযায়। গৰম পৰিছে
অ নাযায় উম। পনীৰটো তুমি হেৰি মানে ভাজি বনাইছিলা নে তৰকাৰী? গ্ৰেভী।
পনীৰৰ মানে অ গ্ৰেভীত বনাইছিলো। হেৰি দি পেলাই কাজু দি পেলাই।
অ অ। উম মিক্সিত পিচি লৈছিলো আৰু ন এইবিলাক।
অ মানে অ অ গাজৰ আৰু আলুটো মানে হেৰি কৰিছো তেলত বা ভাজি তাৰ লগতে পনীৰ কেইপিছো ভাজি দিছো। তাৰপিছত বিলাহী উম কাজু আৰু পিয়াজ মিক্সিত মানে হেৰি কৰি দিছো। পিচি দিছো, পিচি পেলাই সেই পিছা পেষ্টখিনি এইখিনি ভাজি অলপ ভাজি লোৱা পিছত তাতে ঢালি দিছোঁ। তাৰ পিছতে নিমখ দিছো আৰু জলকীয়াও অকমান দিছোঁ। অইন মছলা একো দিয়া নাই আৰু অকল সেয়াই মানে কাজু আৰু তাৰপিছত কিচমিচ কেইটামানো কিচমিচ কেইটা পিচি দিয়া নাই এনেই ধুই পেলাই দি দিছো তৰকাৰীটে। তাৰপিছত কচুৰি মেঠি দি পেলাই নমাই থৈছোঁ আৰু লাষ্টত।
অ অ।
এ কচুৰি মেথি টো দিলে মানে পনীৰত মানে ভাল লাগে মানে গোন্ধটোও ভাল লাগে আৰু তাৰ সোৱাদটোও ভাল লাগে।
অ কচুৰি মিঠিটো গোন্ধটো মইও ভাল পাওঁ।
মানে পনীৰৰ লগত মিলে মানে বেছি।
উম। মানে মাংস দি পোৱা নাই বাৰু মাংসটো এ দিয়ে জানো?
এ দিয়ে দিয়ে মানে হ'লেও মানে পনীৰতহে বেছি ভাল লাগে মাং দিছো এবাৰ মই দি চাইছিলোঁ। ভালেই লাগে, কিন্তু পনিৰত মানে বেছি বেছি ভাল লাগে মানে মই মানে পনীৰত দিয়াটোৱে বেছি ভাল পাওঁ। কচুৰি মেথিটো পনীৰৰ হেৰি লগত মানে বেছি ভাল মিলি যায় যেন লাগে আৰু মাংসত ধৰা ধনীয়া পাত দিলে বেছি ভাল লাগে মানে।
অ' ধনীয়াটোতো চবতে যায়, মোৰ ধনীয়াটো বৰ
অ' পনীৰ পনীৰটো দিলে ভাল লাগে বাৰু। কিন্তু এতিয়া এইটো চিজনত ধনীয়া পাবলে ইমান অলপ দিগদাৰ যে পালেও মানে ইমান ভাল নহয় এতিয়া এই বাৰিষাৰ ধনীয়া বিলাক।
শুকাই যায় ন।
উম, নহয় কিবা বজাৰৰ পৰা কেতিয়াবা দেখিলে আনো নহয় এনেই থৈ দিলে দেখোন গেলিয়ে যায়। মানে কিবা সাৰ চাৰ দি পেলাই কৰে নেকি, এতিয়াতো চনিয়াৰ চিজন নহয় ন।
অ'।
কচুৰি মেথিটো আকৌ মেথি পাতবিলাক শুকুৱাই থয়তো সেইটো শুকুৱাই থোৱা পাতটো আৰু বহুত দিনলৈকে ব্যৱহাৰ কৰি থব পাৰি, চিজন নাথাকিলেও। ধনীয়াটো আকৌ কেঁচাকে দিলেহে ভাল লাগে। সেইটোতো শুকুৱাই থোৱা নাই শুকুৱাই থোৱা ন-নাযায় সেই শুকুৱাই থবও পাৰি চাগে মই ইমান নাজানো বাৰু। কচুৰি মেঠিটো খালি মই নিজেও বনাই পাইছোঁ বাৰু পাত শুকুৱাই।
অ'। তাকেই ঠিকেই আছে। দিয়া ঠিকে আছে দিয়া।
ঠিক আছে বাৰু হ'ব দিয়া। উম উম অ' শুভৰাত্ৰি!
শুভৰাত্ৰি।